তৌ
ছেনে নাই।
এই স্পিকাৰটো ওচৰত লোৱা তুমি।
এ শুনিছেনে নাই?
শুনি আছো বাৰু অলপ চলপকে।
উপায়ে নাই এহত।
তাকে, ক'ত থাকাগে আজিকাল-
কত থাকা মানে ক'ত থাকা মানে ফোনটো মাৰিব- নহো
এ হ'বা লিমিট খতম নেকি?
অহ।
এই বঢ়িয়া তেন্তে।
মোৰ আগৰটোত হ'ল বাৰু, বাকী দুটাত বাকী আছে। কব পাহৰি আছিলো। এ মোক কি কল কৰিবা, মেথাতোয়ে বেয়া হৈ যায় কি জানা নাই, তাৰপিছত ফোনটো কৰিলে সাত মিনিট, কুনদত কাত খাই খাই যায়।
সেইটো কিবা এটা হোৱাই আছে, এইটো চাৰফাৰ প্ৰব্লেম।
তাকেটো, এ মোৰ কালিয়ে যি এটাই কল ভালকে গ'ল নেকি বাৰ মিনিটমান। তাৰ পিছৰ পৰা নাই, আকৌ কাটি যায়, আকৌ কাটে নকৰো যা।
হ হ।
কিবা কিবি লিখি আছিলো গে।
থেয়া কলটো কৰিবই নোৱাই, মোৰ আকৌ এইপিনে লিপ ক তুমি কৰিলে আকৌ হেৰি কাত খাই যে।
ন একেবাৰে লাহে লাহ-
মানে শুনা মোৰ লিমিট শেচ ন, তাৰপিছত আকৌ তুমি কৰিলে আকৌ ফোনটো-
অহ।
খোৱা বোৱা হ'লনে নাই?
খোৱা বোৱা হ'ল বাৰু, এই উঠিছোহে অলপ আগতে। কি বনালে আজি তোমাৰ মৰ্নিগতে চাওমিন খালো।
অহ ৰাতিপুৱাই ৰাতিপুৱাই।
ৰাতিপুৱাই ৰাতিপুৱাই।
মজা।
অ অ।
ৰাতিপুৱাই ৰাতিপুৱাই কিবা এটা খাই লব লাগে ন, ভাত চাত খাই ল'ব লাগে। ৰাতিপুৱা ৰাতিপুৱা চাওমিন ভৰাই দিলা।
নাখাই দেই ৰাতিপুৱাই।
ভাত ন কিবা এটা অকমান হেৰি বস্তু এটা যেনেক-
নাই, নাই, নাই মুখখন ধুই চিধা- চাওমিন তে ধৰিছো আও, চাও খোৱা নাই।
মজা।
জানা তুমি কি খালা?
উ, নাই। মই তোমাৰ চাহ খালো। চাহ খোৱা পাছতে বহি আছো।
চাহ খাই পিছত বহি আছে, আচ্ছা। আৰু ফুৰিব কৰিব
ফুৰিব কৰিব মানে যাম হে। পৰহিলে, পৰহিলে মানে যাম।
পৰহিলে যাবা? ক'ত যোৱা কথা আছিলে?
শ্বিলঙত, শ্বিলঙত।
আটছা, বঢ়িয়া বঢ়িয়া।
পৰহিলে যাম আৰু। অহ হ'ব, হ'ব, হ'ব।
উম, উম শ্বিলঙত বোলে বেছিভাগ বৰষুণ, হা?
মই নাই। এইবাৰ এই বছৰটো ব্ৰেক লৈছো, কৈছো নহয়।
অ। সিবছৰৰ পৰাহে আৰু ধৰিবা আৰু ন? সিব ৰ পৰাই বোলো ধৰিবা আৰু।
সিবছৰৰ পৰা পূৰা ঘূৰিম আৰু।
ঠিকেই আছে।
হুম, এই শুনা নাই ন? নতুন চিনেমা কিবা চাইছা নে নাই?
এইখন, এখন চুপি চুপি নে কি যে। হেল্লও।
অ, কোৱা।
সেইখন চুপি চুপি যে।
এ চুপা চুপি।
অ।
এয়াত চাই আহিলেগৈ চুপি চুপি নে চুপা চুপি?
নাই দেই মই নাচাই মই মানে অসমীয়া একদম এই চিনেমাবোৰ কিবা মতাব মানে অলপ চলপ মেমোৰ এইবোৰ পাওঁ বুজিছা।
অহ লেলতিয়াই লেলতিয়াই কৰে।
না তোমাৰ টো পনী আহি যাব। মানে ভাল নালাগে অসমীয়া চিনেমা, মই আগ পাই।
মানে কি হিট চিনেমা চোৱাৰ মানে অভ্যাস আছে নে কি?
অ মই বলিউডে এইবিলাক খুব চাই থাকো ন মই। এনিমে চাই থাকো মানে একচন থকা বেছিকে লাগে না?
অ, মানে এনিমেল-চেনিমেল এইবিলাক। এনিমেল পাঠান এইবিলাক মানে।
সেই সেইবোৰ বাদেই দিয়া। সেইবোৰৰ ধৰা নিচিনা নহয়ে আৰু সেইবিলাকো ইমান এটা খাছ ন লাগে। তোমাৰ এই ধৰা অলপ কমেডি টাইপ কিবা এটা ষ্টৰি লৈ বনাব লাগে ন? কিবা এটা বনাব লাগে। অ। তেনেকুৱা চাই ভাল লাগে। এইবিলাক আজে-বাজে মেমেৰা-মেমেৰি এই কান্দা এই কটা ধেৎ ভাল নালাগে।
মানে বিশেষকে তামিলনাডুবিলাক বেছি চোৱা আৰু ন?
এহ তামিলনাডু মই চাওঁ বাৰু, নোচোৱা নহয়। মানে মই ক'ব গ'লে চব মিক্স। বেছিকে মই এনিমেই চাওঁ। কিন্তু চিনেমা মানে চাওঁ কোনবিলাক যিবিলাক নতুন ধৰা এই তেনেকে অকচৰে চিনেমা আহিলে চাও। এ মাজতে এখন আহিছে তোমাৰ ৱে কি কয় ৱেলকাম টু দা জংগল নেকি?
অ, অ গম পাইছোঁ।
ফান এ হাঁহি হাঁহি পেট বিষাই গৈছেগে সেইখন এ যিহে কমেডি হৈছে সেইখন।
বৰ্ডাৰ দুখন চলানে নাই?
হা হা।
ব'ৰ্ডাৰ টো।
বৰ্ডাৰ টো খন চালো। তোমাৰ এবাৰ আকৌ হেৰি ওলাব এইকেই দিন ধামাল ফৌৰখন দেখা হৈছোঁ হলত চাওঁগে নেকি?
অ হ'লেতো চাই ইনৰ্টেজ বেলেগ
হলত চাই ইনৰ্টেজ বেলেগ মোৰ কিন্তু মোবাইলতে এ চব পাই যাওঁ যে অলৰেদি যিদিনাখন হলত ৰিভি যায় সেইদিনাখন মোবাইল দেই যায় যে
সেইকাৰণে আৰু নাযাওগে আও কটি
তেওঁ মোবাইলত চোৱা হলচোৱা বহুত পা-
উহম এ হেল্ল হলত গে পইচা খৰচ তকে ঘৰতে বোৰ সেই টিকেটৰ পইচা যদি কিবা কিবি আনি খাই খাই ব-
অ সেইটো হয় বাৰু কিন্তু হলত মানে এতিয়া চৌপাটো থাকে হা। টময় লগত একেলগে চাই মানে বেছি হেৰিটোৱে বেলেগ।
সেইকাৰণে হলদ চোৱাৰ পিছত মোৰ মানে মাথা বিষে উঠেগে।
অ মোৰ সঁচাই মই যিবোৰ মানে আজিলৈকে কম বিশজন মান চিনেমা চালো নেকি যি দিপ্ৰেচনৰ পিছৰ মহূৰ্তত মানে মোৰ মূৰৰ বিষ সময় মানে এনেকুৱা। এই চাউনৰ মানে চাউণ্ডৰ পুৰা গুম গুমাই থাকে না। বৰ মূৰত ধৰে মানে অহ বৰ মাথাত ধৰে আও।
আও তাতে কিমান ঘণ্টা চলি থাকে, দেৰ ঘণ্টামান চলিয়ে থাকে একেলেঠেই।
অ একেৰাহে তুমি মোবাইলত ধৰা এই দহ মিনিট চালে অকণ বাহিৰ পাৰ হ'বৈয়া এই এইটো কৰি গে মই এখন চিনেমাত বিশ্বাস কৰিব আপোনাৰ এই তোমাৰ নতুন যে কৃষ্ণ আফটাৰখন সেইখন চালা নাই।
সেখন চোৱা নাই।
এ ভাল চিনেমাবোৰ নাচাবা, এইখনহে চাব লাগে।
চাব লাগিব, মোৰ মানে ইমান চিনেমা মোৰ ইমান চিনেমা প্ৰতি মানে ইনৰ্টেজ নাই।
অঁ নাচাওঁ বাৰু মই মানে নতুন আহে সেইবোৰে চাওঁ।
অ যেতিয়া যেতিয়া মানে হেৰি হয়।
হেল্ল'
হেল্ল'
অ কোৱা মই ভাবি আছো কাটি গ'ল নেকি।
নাই নাই আছে আছে।
আছে নহয় থকাটোৱে লাগে।
আছে আছে কথা নাই।
তাকে দেছ বতৰটো কেনেকুৱা? হেল্ল' হেল্ল' হেল্ল'